কৈছা
বাহিৰতে বহি আছো তই
অ অ মই এইয়া এনে বহি আছো নবৌ এজনী পৰিলে তাকে খবৰ লৈ আহিলোগে
ক'ত ওচত নে আঁতৰত
ওচৰতে ওচৰতে
অ কেনেকে পৰিলে
নবৌ জনী হেৰি হৈছিলে এইটো কি বোলে এ বিয়া এখন খাই আছিলে বিয়াখন খাই পেলাই ঘৰ ভিতলে সোমাওতে এনে ষ্টে পতে ভৰিটো পিচলি গ'ল তাৰপিছত ভিতৰ ফালে হৈ পৰিলে তাৰপিছত ভৰিটো একদম আঁঠুৰ ওচৰ পৰা পুৰা ফুলি গলগৈ আৰু
অ বাওকে মাথাত যে দুখ নেপালে
মাথাত নাই পোৱা বাৰু ভৰিটোৱে উখৰি গল মানুহজনী অকমান শকত আবতো আছিলে এ ভৰিটো উখৰি চুখৰি অৱস্থাই নাই
এতিয়া কবালে নিছে নে নাই নিয়া
কবালে নিছে নাই মানে সেইদিনা ফাৰ্মাচিলে নিলে কালি সন্ধিয়া তাৰপিছত এতিয়া কাইলে এক্সে কৰাবলে নিব আজিয়ে নিব লাগিছিলে কেলে নিনিলে জানো কাইলৈ নিব হেনো এতিয়া
অ ওখ ওখহাটো ভাল হোৱা নাইদি এক্সে কৰি চাব লাগিব
অ সেইটোৱে ভাগিছে মোৰ সম্ভৱতো ভাগিছে দেই মানে ওখহাটো অকণো জমৰা নাই
নহলে ভাগিছে নহলে হি উপ আপৰি লিখীয়া হৈ গৈছে
হি ওপৰা পৰি হলেও জামুৰিলেহেঁতেন কালিয়ে পৰা নহয় আজিলৈ জামৰিলেহেঁতেন
এতিয়া উঠিব মেলিব পাৰে নে নোৱাৰে
উঠিব মেলিব পাৰে কি মানে বিষ আকৌ
বিষটোয়েতো একদম সমস্যা মানুহ
অ গোটেই বিষ ভালকে উঠিব মেলিবও পৰা নাই লেঙুৱাই লেঙুৱাইহে খোজকাঢ়ি আছে ভালকে যাব মিলিব পৰা নাই
অ ডক্তৰৰ ওচৰত নিব লাগিছিল তেনেহলে
ডক্তৰ ওচৰত নিব লাগিছিলে অ
মাহঁতে কি কৰিছে
অ মাঁহত আছে এইয়া ভাত পানী বনাবলৈ লৈছে
আজি কাৰ ৰুলেগে
আজি এই খুৰা এজনৰ খুৰীৰ খোড়াহঁতৰ আমাৰ পিছফালে
অ অ।
আমাৰ ঘৰৰো অকমান ৰুলে বাও।
অঁ। আজি ৰোৱা ঘৰ এদাই হল নে আৰু আছে?
আঁ?
আজি ৰোৱা ঘৰ এদাই হল নে আৰু আছে?
আজি ৰোৱা ঘৰ এদাই হ'ল।
অ।
আজি যাৰ ঘৰত ৰোইছিলে সেহঁত এদাই।
ভাত বনাইছা নে?
ভাত মাই বনাবলে লৈছে আৰু।
অ।
তই ইমান দেৰি ভাত আজিৰ দিনতো ভাত খোৱা নাই ইমান দেৰি ভাত বনাই খাব লাগিছিলে।
অ খাব লাগিছিলে খোৱাহে নাই।
অ।
খাম অ মোৰো তিনিদিন যে।
অঁ অঁ।
উম।
মইয়ো একো কৰিব নোৱাৰো বাহিৰতে বহি আছো কি কৰিবি কিমান বিৰ বিচনাখনত সোমাই থাকিবি!
অ দুদিন আজি, চাহ-তাহ খালে নে?
চাহ খালো অ। কি মান নো খাবি সেইবোৰ।
এ হয়ও চাহো নো কিমান খাবি আও।
ৰাতিপুৱা গধূলি চাহ ভাত।
উম, অকল চাহ ভাত খাই থকাহে হয় আও।
অকল কাম সেইটোৱে।
উম। পি হঁত ঠিকেই আছে?
আছে আছে। বাবা আছেনে কৰবালে গ'ল?
আছে আছে। আহিবিনে ইয়ালে?
ট্ৰেইন নাই নহয়।
অ তহঁত ট্ৰে হেৰি ভাগি আছে নহয় দলং!
ট্ৰেইন নাই। যাব লাগিব খেতিত, আমাৰ ফালে যদি খে তি হয় খেতি-বাতি হওক, ৰাই সেইফালে ৰাইজো আজৰি হওক।
উম, দলং ভাগি আছে ন?
অ, বনোৱাই নাই।
অ, বৰ ডাঙ কথা হল সেইটো।
নচলিব চাগে ছমাহ মানলে।
অ, তেতিয়া সেইফালে যোৱা হয়।
এই ফেচবুকত নিউজ পোৱা মতে ছমাহ মানলেকে নচলিব বুলি কৈছিলে।
অহ অ অ।
ভাল হে মানুহৰ টকা পইচা কেইটা অকমান ৰাহি হব গাওঁ ভোৰ।
চাহ, এই চাহ খাবানে ঐ? আ, ভাত, জানো কিহে বনাইছে?
উম। মা, কি হ'ল? আজিকালি ফোন এটাও নকৰা যে?
এনেই আছে মা-মা, এই পথাৰ কৰি আছে যে।
ৰাতিটো কমচে কম ফোন এটা কৰিব পাৰে।
এ ভাগৰ লাগে ভাত-পানী বনাই মেলি আকৌ। খাই বৈ শুৱে আও।
উম,
সেইকাৰণে সময়ে নাপায় আৰু।
বাকী ৰাইজ ঠিকে আছে?
বাকী ৰাইজ ঠিকেই আছে। সেই এগৰাকীহে সেয়া পৰিছে আৰু।
অ,
বাকীসকল ঠিকে আছে।
ওচৰ-পাজৰে থকা মানুহবোৰ ঠিকে আছে নহয়?
ওচৰে-পাজৰে থকা মানুহবোৰ, এজনৰ অকমান মতা মানুহ, ডেকা ল'ৰা এজনৰ অকণমান অসুবিধা। কাইলৈ লখিমপুৰ যাব হেনোঁ।
অঁ, কাৰ বাৰু?
আপোনাৰ ককায়েকৰ।
চ সঁচাকে দেই, মোৰ শুনি হাঁহি উঠিছে।
কেলেই হাঁহিব লাগে? একো কথা নহয়, এইবোৰ নৰ্মেল কথা।
অহ নৰ্মেল,
এই কষ্টটো ই বেছি কৰিছে আৰু। কষ্টটো বেছি কৰিছে আক'। ই জোখতকে অভাৰ কৰিছে আক'। বেলচা মাৰি আকৌ সি দৌৰিবলৈ যাবই নালাগে, হয় নাই ক'চোন।
এই সেইদিনাখন কাম কৰা কথা ক'লে, মই বোলোঁ কিনো কাম কৰ, অ' বৰলা পৰা মানুহ কাম কৰা নেদেখে। থৈও তহঁতেও কাম কৰা নেদেখ।
উম। ল'ৰাটোৰ বহুত কষ্ট হৈছে দেই, এইকেদিনত দেখিছোঁ মানে আৰু। মই তাক তাকে কৈছোঁ, এই অলপমান দিন ৰানিং কৰিবলৈ বাদ দে, মানে ইণ্টাৰভিউ দিয়া এমাহমানৰ পৰা ৰানিং কৰিলেগে হ'ল, হয় নাই? তাৰ ভালেই হৈ আছে ৰানিংটো।
উম।
এনেই দেহাটোক ক্ষয় কৰাতকে। এলাৰ বিষতকে আকৌ চেলাই বিষ বাঢ়িব।
চাকৰি এটা তাৰ বহুত দৰকাৰ অ।
নহয়, সেইটো গম পাইছোঁ। নহয়, এলাৰ বিষতকে চেলাই বিষ বাঢ়িব নালাগে সেইটো কৈছোঁ।
ডক্তৰক দেখাই মানে এসপ্তাহ-এমাহমান ৰেষ্ট ল'লে একো
অ সেইটোকে সেইটোকে মই কৈছোঁ, এলাৰ বিষতকে চেলাই বিষ বাঢ়িব নালাগে, কেইদিনমান ৰৈ ল', ধৈৰ্য ধৰ।
উম।
সেইটোকে কৈছোঁ মই। উ
যানোপায় কি কয়।
উম, একেবাৰে ভাল কৰিবলৈ গৈ পেলাই আৰু সেইখন আৰু, আৰু বেলেগত পোৱা হ'লেও বেলেগ কথা ন, বেলেগ হোৱা হ'লে।
অকমান আগত মায়ে, অকমান আগত মায়ে কৈছিলে।
উম, বোলে হাত এটা বিষ, ভৰি এটা বিষ সেইবোৰ হ'লেও বেলেগ কথা।
উম, এতিয়া কামলে নাইযোৱা নেকি?
কামলে জানো, দৌৰিবলে গৈ আছে বাৰু কামলৈ গৈছে নে নাইযোৱা গম পোৱা নাই।
কামলে নাযোৱা। কাম এৰিলোঁ বুলি কৈছিলে, পইচা নিদিয়ে হেনো।
অ' অ' কামলে গৈছে নে নাই নাজানো, কিন্তু দৌৰিবলৈ গৈ আছে। গৈ থাকিব দৌৰিবলৈ যোৱা দেখিছোঁ মানে।
তই, নাইযোৱা নি?
মই আজি তিনদিন হে, কাইলৈ পা যাম চাগে আকৌ। বতৰৰ কেনেকুৱা সেইফালে আহ?
বতৰ ভাল নহয়। আজিৰ দিনটো প্ৰাই খিনি সময় বৰষুণ দি থাকিলে বেয়া নহয়।
অ' আমাৰ ইয়াত দিনত বৰষুণ নাই দিয়া বাৰু।
অকমান, অকমান।
অ'অ'
আজি সেইফালে গৰম কেনেকুৱা?
গৰম ইমান নাই আজি, আজিৰ দিনটোত আমাৰ দিনটো আজিৰ দিনটোত আমাৰ এইফালে ভালেই।
আমাৰ এইফালে আজি ইমান গৰম অ'বৰষুণ অকমান, অকমান দিছে। যি গৰম হৈছে নহয়, ৰ'দ দিলওঁ চাগে সিমান গৰম নুঠে।
অ',
আগতে আমি ৰ'দ বতৰতে ফেন লগাই বহিম অ'আজি সেই ঠাণ্ডা বতৰ আমি ভিতৰত ফেন লগাই বহি আছোঁ।
অ',
ইমান গৰম হৈছে।
আমাৰ এইফালে ইমান নাই বাৰু দেই আজি।
কলেজ আগষ্টৰ পৰাহে চাগে আওঁ?
কলেজ আগষ্ট মানৰ পৰাই খুলিব অ'।
এন চি চি ক্লাছ নাই হোৱা?
ক্লাছ হৈ আছে। এন চি চি।
নেযাওঁ নেসি?
যাওঁ।
ৰেগুলাৰ নহয় নি বাৰু?
দেওবাৰে, দেওবাৰে হয়।
দেওবাৰ ল'ৰা-ছোৱালীবোৰ কলে এ, দেওবাৰ ল'ৰা-ছোৱালীবোৰ কলেজলৈ নাযাওঁ বুলি অকমান শুৱেহে একদম এন চি চি ক্লাছটো দেওবাৰে শেষ হয়।
সেয়ে আমাৰ আমাৰ ৰক্ষা নাই অ' আই।
উম,
হা, আমাৰ ৰক্ষা নাই যাবই লাগিব।
কলেজতে কি ৰণোজ পেগু আহিছিলে নি?
অ' আহিছিলে সেদনাখন পৰহি।
কে-কেলে আহিছিলে?
কিবা মিটিং আছিলে। উম' নতুন বিল্ডিঙত হৈছিলে আমি পুৰণা বিল্ডিঙতে আদৰণি জনালো তাৰপিছত তালে নগ'লো, এনেই- কি হৈছিলে নাজানো এইবোৰ।
গমেই নাপালো।
দেখিছিলো মানে এনেই ষ্টৰি।
উম'। কিয় কিয় আহিছে, কি কথা গমেই নাপা-
লিংক হলগে নেকি?
হ'লগে অঁ অপেনিং কৰিলে কেতিয়াবাতেটো। হেয়ত এম এ নহয়, চাইন্স খিনি তালে নিছে। চাইন্স ডিপাৰ্মেণ্ট গিটা।
অঁ অঁ'। অঁ ৰিজাল্ট দিলেনে নাই? চিক ছেম ছিক্স ছেমৰ ৰিজাল্ট দিলে নহয়।
নাই দিলে নি?
অঁ ছিক্স ছেমৰ ৰিজাল্ট দিলেতো।
চবৰে একেলগতে নিদিয়ে নহয়, আমাৰ ইউনিভাৰ্চিটি নাই দিয়া নেকি?
তহঁতৰ ইউনিভাৰ্চিটিৰ কথা নাজানো, আমাৰ ধেমাজি এইফালে আমাৰ এইবিলাক কলেজবিলাকৰ যত যিমান আছ- এইফেলে ছিক্স ছেমৰ-
তহঁতৰ ডিব্ৰুগড় তহঁতৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত চাগে?
অঁ' আমাৰ এই চিমেণ্ট চাপৰি এইখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত অঁ।
অঁ সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰ খিনি দিলে আকৌ।
উম' তহঁতৰ খিনি আৰু নিজৰ ইচ্ছামতেহে দিয়ে আও।
অঁ আমাৰখিনি আমাৰ ইউনিভাৰচিটি টাইমতহে দিব, সেয়াত আকো বোলে- উম' আমাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত এঘাৰখনমান আছে নেকি? কলেজ। তাৰপিছতে হেৰি আমা- কিছুমানে দি হৈছে হে এইটো কি বোলে ৰিজাৰ্ভেশচন।
অঁ কিছুমানৰ দি হৈছে কিছুমানৰ ৰিজাল্ট দিয়ে আজৰি হ'ল।
উম' আমাৰ ডিজাৰ্টেশ্যন মানে ঘপককে কৈছে আৰু কিতাপ লিখিব লাগে কিবা কৰিব লাগে সেইবোৰ।
অঁ অঁ।
আৰু ল'ৰা-ছোৱালীয়ে ইমান টটখনাত কেনেকে বনাই দিব? হেৰি বনাই দিছিলে এই মানে এনেকে- কিবা হেৰি কিবা ফিল্ড চাৰ্ভে কৰিবলৈ বনাই দিবলৈ দিছিলে আমাৰ ডিপাৰ্টমেন্টতে মানে। তাপিছত ঘপকে কৈছে আকৌ কিতাপ লিখি দিব লাগে বুলি।
কিতাপ এখন লিখি দে বুলি ক'লে সাহিত্যিক নহয় নহয় বোলে ৰাতিটোৰ ভিতৰতে লিখি দিম।
অঁ' সেইটোয়ে ঘপককে লিখি দিব নোৱাৰে ন সেইকাৰণে।
মাথা মাৰি- কপা লিখিব লাগিব-
উম'।
হ'ব দে নহ'লে খা।
অঁ অঁ ঠিক আছে অঁ।
উম উম।